হয়।
অ, কি কৰি আছিলা?
আছো ৰ'বা এনে, চাহ খাই বহিলো এই মাত
অ।
চাহ খালো। তুমি?
মই এনেই অলপ বহি মোবাইলকে চাই আছিলো এতিয়া।
অ হয় নেকি
বতৰ কেনেকুৱা তোমালোকৰ ফালে? চাহ খালো চাহ নহয় এতিয়া অলপ ফ্ৰুটছে খালোঁ। মানে ফল খালো এতিয়া। উম
হয় দিয়া ইমান গৰম চাহপানী খোৱাতকৈ ফ্ৰুট খুৱাই ভাল ন?
উম
হয়
তোমালোকৰ ফালে বতৰ কেনেকুৱা এতিয়া?
আমাৰ পিনে বতৰটো বেয়া ৰবা অকণমান অকণমান বৰষুণে দি আছে, ডাৱৰীয়া হৈ আছে।
অ
আমাৰ ফালে বতৰটো জাষ্ট মানে এই মাত্ৰ আৰু ডাৱৰীয়া হৈছে কিন্তু বৰষুণটো দিয়া নাই যেনিবা। বতাহ দি আছে এতিয়া, এই মাত্ৰ আৰম্ভ হৈছে।
তোমালোকৰ পিনে বানপানী হৈছে নেকি?
বানপানীতো ইফালে হোৱা নাই আমাৰ ফালে
অ তোমালোকৰ পিনে বানপানী নহয় নেকি?
উম হয় বৰষুণ দিলে তাৰমানে আমাৰ ঘৰৰ সমুখতে তোমাৰ খাল আছে দুটা ত বৰষুণ দিলে মানে এনে অলপ বৰষুণ দিলে একো নহয়। ধৰা একে লেঠাৰিৰে ধৰা এঘণ্টা আধা ঘণ্টা যদি বৰষুণ দি দিয়ে তেতিয়াহ'লে খাল কেইটাত পানী ভৰি গোটেই মানে ৰা স্তালেকে আহি যায় আৰু তোমালোকৰ ফালে?
আমাৰ পিনে বানপানী হয় বাৰু কিন্তু ইমান ডাঙৰ নহয় কাৰণ আমাৰ মানে ঘৰৰ চাইডত বহুত ডাঙৰ ডাঙৰ পথাৰ আছে, বিল আছে, শাল আছে এনেকুৱা আছে ন সেইকাৰণে মানে ইমান ডাঙৰ বানপানী নহয় আৰু হলেও মানে পথাৰত সোমাই পানীটো আৰু শালত সোমাই এনেকুৱা হয় মানে মানুহৰ ঘৰত মানে নোসোমাই আৰু পানীতো সেতি সেতি কৰা মানুহ বিলাক কৰ মানে অনিষ্ট হয় আৰু বহুত এনেকুৱা হয়।
হম হম হম আমাৰ ঘৰত নোসোমাই মানে ৰাস্তাটো ধৰা অলপ পানীয়ে উঠে আৰু
অ হয় হয়। আমাৰো বাৰু ৰাস্তাটোত উঠে মানুহৰ ঘৰত নোসোমাই আৰু সেনে কুৱা হয় তোমালোকৰ পিনে খেতি কৰানে?
নাই এইফালে খেতি নাই, এইফালে গোটেই ঘৰ ঘৰ ঘৰ গোটেই ঘৰ।
হয় হয় আমাৰ পিনে কিন্তু খেতি কৰে
উম মই তেনেকুৱা ঠাই বহুত ভাল পাওঁ
অ হয় নেকি আমাৰ পিনে বাৰু চাৰ চাৰ মানে পথাৰে আছে আমাৰ ঘৰৰ ওচৰতে পাহাৰতে মানে হয়
বা কি ধুনীয়া জেগা হ'ব বা মই যে মই মানে তুমি কোৱাৰ লগে লগে মই মানে ইমেজিন কৰো মানে মই কল্পনা কৰিছো মানে ইমান ধুনীয়া মই মানে মই সেইটো বস্তু মানে তেনেকে ধৰণৰ ভাল পাওঁ।
হয় হয় ভাল লাগে আচলতে ন খোলা হয়, নীৰৱ হয় জাগা বিলাক ভাল লাগে কাৰণ ভিৰৰ মাজত থকাতকে এনেকুৱাকে নিৰল হৈ মানে অকলে থকাতটো বেছি ভাল ন ভাল লাগে মানে
উম যে ভাত পানী তোমালোকৰ কি বনি আছে? নে বনোৱা হৈ গ'ল?
কি কৈছা?
ভাত-পানী বনোৱা হৈ গ'ল নে বনাই আছে?
নাই নাই বনাই আছে ৰবা, আচলতে মোৰ বায়ে বনাই আছে।
হুম হুম হুম।
হয়, তোমালোকৰ বনালে নেকি?
আমাৰ বনাই আছে দেই আমাৰো বনাই আছে।
আজি কি পিছে তোমালোকৰ?
আমাৰ আজি কচু আঞ্জা।
হয় হয়।
তাৰ পিছ, উমঁ' ভাল পাওঁ, একচুৱেলি এইবোৰ হেলডি মানে এইবোৰ স্বাস্থ্যৰ বাবেওতো বহুত ভাল হয় ন'। শৰীৰৰ বাবেও বহুত ভাল হয়। ক'লা কচু যে ক'লা কচুৰ আঞ্জা বনাইছে।
অঁ' আৰু ক'লা কচুটো লগত ৰঙালাও, আলু এনেকে চব্জি বনাই কিনে ন' আমিও খাওঁ ভাল লাগে। তুমি কেনেকে খাই ভাল পোৱা?
আমাৰ, তোমাৰ দালি দালি আৰু ক'লা কচু তেনেকে মিলাই পেলাই বনাইছে তাৰপিছত তোমাৰ কণ বিলাহী যে
অহ'-অহ'-অহ'।
কণ বিলাহী, দালি তাৰপিছত কচু তাৰপাছত নহৰু, আদা, পিয়াজ আৰু জালুকৰ গুৰি দি এনেকে বনাই আমাৰ।
শুনিছা নে?
উমঁ' শুনি আছো। তুমি শুনিছানে নাই?
অঁ' তোমাৰ মানে শুনা নাছিলো এইমাত্ৰ। কি কণ বিলাহী পিছত কি কৈছিলা?
কণ বিলাহী দিয়ে তাৰপিছত দালি কচু তাৰপিছত নহৰু, আদা, জালুক এনেকে বনাই।
ভাল লাগে ন' তেনেকে খাই?
উমঁ' হুম।
হয় হয়, আমাৰ পিনেও বাৰু আমাৰ পিনেও বাৰু কচু ঢেৰ আছে, ক'লা কচু আৰু যে কচুৰ যে নলা থাকে যে এইবোৰো খাই কি ভাল লাগে। আচলতে আমাৰ এইপিনে বহুত পাই এইবোৰ, এই নলা থাকে যে কচুৰ।
হাঁ হাঁ হাঁ হাঁ।
অঁ' সেইটো খাইও ভাল লাগে আচলতে আৰু মানুহে কচুৰ পাতবোৰো খাইতো আৰু থোৰ বুলি কয় যে কচুৰ থোৰ বুলি কয় সেইটো বস্তু খাই ভাল লাগে আচলতে।
অঁ অঁ। অঁ, ‌ ঠুৰটোতো অঁ' সেইটোও ভাল লাগে। হ'ম?
তুমি পিছে কি খাই ভাল পোৱা মানে ফেভাৰেট ফুড ক'ব গ'লে তোমাৰ কি?
ফেভৰেট ফুড শাক-পাচলিৰ ভিতৰত শাকৰ ভিতৰত তোমাৰ ঢেকীয়া শাক, সুতৰীয়া শাক খুতুৱা শাক পালেং শাকটোও ভাল পাওঁ ইমান মানে পালেং শাকৰ মানে উমঁ' ভাজি বনালে ভাল নাপাওঁ। কেচাকে
হয় হয়, অঁ' হয় হয় আৰু পালেং শাক মাছেৰেও খায়তো। খাই পাই
হা, মাছেৰেও খাই পাইছো কিন্তু মই ইমান ভাল না পাওঁ, পনিৰ দি বনালে লি পনিৰ দি খাই ভাল পাওঁ, আৰু হেৰি হয়। তোমাৰ এইটো কেঁচা পাত কেঁচা ত যে তোমাৰ চাটনি বনাই যে সেইটো ভাল লাগে। পিয়াঁজ দি পেলাই কেঁচা বুট দি।
অঁ অঁ এইটো চাটনি কৰি খাই ভাল লাগে আচলতে, আৰু লাই লাই শাক আকৌ লাই শাকৰে যে খাই চাটনি বনাই খাই যে, তাত আলু পিটিকি দি বুট দি আৰু পিয়াজ অকমান জ্বলা অকমান সৰহকে দি এনেকে খাইও ভাল লাগে।
অঁ লাই শাকটোও খায় নেকি এনেকে?
হয়নে।
অঁ
হয় হয়।
তোমালকৰ আজি কি বনাই আছে?
নে
তোমালোকৰ আজি কি বনাই আছে?
আমাৰ আজি চিকেন বনাই আছে মাংস।
তুমি তুমি মাংস খাই ভাল পোৱা নে?
অঁ ভাল পাও।
হয় চবৰে ভাল লাগে বাৰু, অঁ হয় হয় কিন্তু আচলতে আমি ইমান গৰমত মচলাজাতীয় খাদ্য বেছিকে খাব নালাগে ন, কিন্তু টেষ্টৰ বাবে যাই আৰু।
উম, আমাৰো তোমাৰ হেৰি বনাইছে সৰু মাছ।
হয় হয়।
মানে গুৰা মাছ যে গুৰা মাছ বনাইছে, তাৰপিছত তোমাৰ পদুনাৰ চাটনি বনাইছে।
অ অ এইবোৰ ভাল লাগে বাৰু, তোমালোকৰ ঘৰতে আছে নেকি এইবোৰ?
উম অঁহ অঁহ ঘৰতে নহয় মানে কচু ঘৰৰে
তুমি যে ক'লা কলা কচুৰ কথা পদিনা তাৰপিছত বিলাহী এইবোৰ ঘৰতে আছে নেকি?
অঁ এয়া চব ঘৰৰে।
হয় ঘৰৰ বস্তু খাবলে ভাল লাগে ন, ফ্ৰেছ ফ্ৰেছ হয় নিজে মি খোৱাটো।
উম, মোৰ মানে পেহী আছে পেহীয়ে তোমাৰ মাছৰ কাৰ্টুন আছে নহয়, মাছৰ কাৰ্টুনত এইবোৰ খেতি কৰিছে।
অঁ হয় আচলতে যোনবিলাকৰ মানে অ মানে ঠাইৰ অভাৱ ন তেওঁলোক কৰ মানে এনেকেই কৰে অকমান অকমানকে। ভাল লাগে ন ঘৰৰ বস্তু খাবলে, আৰু আজিকালিতো আৰু বজাৰ উম তোমাৰ সাৰ দিয়াই হয়, চব সেনেকুৱা।
আমাৰ গোটেই ঘৰৰে বিলাহী ঘৰৰ কচু ঘৰৰ তাৰপিছত পদুনা চা টনি বনাইছে তাততে সেইআও ঘৰৰে। তাতে তোমাৰ নৰসিংহ পাত আছে, এটো
সাৰ দিয়া বস্তু চবতে ভেজাল এইবোৰতো খালে খতিয় হয় এনেকুৱা হয, ঘৰৰ খাব পালে
হম, তোমালোকৰতো চব ঘৰতে ন?
হয়, হয়, আমাৰ, আমাৰো ঘৰৰে আছে বাৰু, ঘৰত আছে প্ৰায় ভাগ আছ আছে বাৰু আমাৰ ঘৰত, এনেকে শাক। চাক এইবোৰ আমাৰ আছে বাৰীত, আৰু কিছুমান চবজিও আছে বাৰু। মানে সকলোবোৰ নাই বাৰু, হ'লেও আছে আৰু মানে যোনখিনি সচৰাচৰ লাগে এনেকুৱা। কে আছে আৰু মানে।
উম।
জলকীয়া হওঁক, আমাৰ ঘৰত আছে আৰু কলৰ গছ। মানে এইবোৰ পচলা খাবলে, আৰু কলডিল খাবলে এনেকে। পাওঁ আৰু মানে ঘৰতে আছে যিহেতুকে।
উম
তুমি, তুমি তুমি মাছনে, মাংসটো কলডিলেৰে খাই পাইছানে?
অ', মাংস?
হয়, হয়, মানে চিকেনটো আৰু।
অ', বিৰাট টেষ্টি লাগে কলডিল দি পেলাই চিকেন বনালে।
খাই পাইছা?
খাই পাইছোঁ, বনায়ো পাইছোঁ, তুমি বনাব জানা বনাবলৈ জানানে নাই?
অ', আচলতে মই কিন্তু বনাই কেনে ভাল পাওঁ হা, মই মানে ইমান খোৱা চখতো বাৰু মোৰ নাই, কিন্তু মই বনাই ভাল পাওঁ মানে, বনাই মানুহক খোৱাই মানে মই এইটো বচ টো ভাল পাৱ মানে। আৰু মানে পাৰোঁ বা নোৱাৰোঁ মানে গোটেইখিনি মানে ট্ৰাই কৰোঁ আৰু বনাবলে। এতিয়া মানে মই ভালকে বনাওঁ তেনেকুৱাকে বনাওঁ বাৰু মই।
উম, কলডিল দি মাংস খাই বহুত ভাল লাগে।
অ', ভাল লাগে আচলতে, আৰু ভালো হয়, ন ঘৰৰে বচ টো, হেল্ডি হয়, এনেকুৱা আৰু বইল চিকেন খাই পাইছানে নাই তুমি?
নাই, সেইটোহে মই মানে মন যায় কিন্তু, আকৌ তৰ মানে মনটোকো পিছুৱাই যায় বইল চিকেন বুলি ক'লে।
আচলতে গৰমত বইল চিকেনটোৱে খোৱা ভাল, কাৰণ বইল চিকেনটোত তে-তেল, মচলা এইবিলাক মানে ব্যৱহাৰ নহয় ন? সেইকাৰণে আচলতে তেনেকুৱা ভাল, মই বাৰু খাই পাই খাই পাইছোঁ, মানে তেনেকুৱা নহয়, মই দুবাৰ খাই পাইছোঁ আৰু নিজে বনাই। সেনেকুৱা যিহেতুকে ভাল সেইটো হেলডি হয়, সেইবাবে
উম, উম, সেইটোতো হেলডি হয়, কিন্তু মই মানে উম উম, নাই মই মানে বইল বুলি কোৱাৰ লগে, লগে মানে মনটো পিছুৱাই যায়। কালাৰটো তোমাৰ কেনেকে ধৰণৰ হয় ন' বগা, বগা যে, সেইটো
অ', হয় বাৰু ম'মৰ চুপটো নিচিনা হয়, ন? ম'ম অকনমান তেনেকুৱা হয়, হয়, হয়।
আৰু পিছে?
পিছে, তোমাৰ লগত কথা পাতি ভালে লাগিলে যি। বহুখিনি শিকিলোঁ।
ময়ো তোমাৰ পৰা শিকিলোঁ বইল মাংস।
দিয়া পিছে আজিলে এৰোঁ, তোমাৰ লগত কথা পাতি ভাল লাগিল।
মোৰো ভাল লাগিল।
দিয়া, ধন্যবাদ।
ধন্যবাদ।